মোৰ পৰাটো তোমাৰ তাত গৈছেচোন। তোমাৰ পৰা কিয় অহা নাই?
গম নাপাওঁ।
তোমাৰ চাগে কিব চাৰ্ভাৰ প্ৰব্লেম হৈ আছে।
উল্টা-পুল্টা কথা ক'লে, হয়ে মানে।
অ'।
গম পাইছা? হঁ-হঁ-হঁ। কে যে মানুহবিলাকে ইয়াতে। সেইকাৰণে উল্টা-পুল্টাটো কম- কমকে কৰিব লাগিব। ভালে আছে আপুনি?
অ', ভালেই। তুমি?
মইয়ো আছোঁ দিয়ক। কিবা কৰি আছে?
একো নাই কৰা ৰুমত।
আচ্ছা। শুই আছে নেকি আপুনি?
নাই, এনেই বিছনাত পৰি আছোঁ।
খোৱা-লোৱা হ'ল?
নাই হোৱা খোৱা-লোৱা। খোৱা-লোৱা হ'বলৈ টাইম আছ- বহুত দেৰি আছে দিয়ক।
আচ্ছা - আচ্ছা। আপুনি কিবা জ'ব কৰি আছে?
মই জ'ব কৰি আছোঁ।
আচ্ছা - আচ্ছা।
তুমি কি কৰিছা?
মই আছোঁ এনে।
ব্ৰেকফাষ্ট হৈ গ'ল?
অ' ব্ৰেকফাষ্ট কৰা নাই। কৰিম আৰু এতিয়া।
বা, কে- কেইটা বাজিলে ব্ৰেকফাষ্ট কৰিবা?
এতিয়াওতো মৰ্ণিঙে হৈ আছে ন'। এঘাৰটাহে বাজিছে। হ'ব আৰু, ব্ৰেকফাষ্ট কৰিম।
অ' - অ'। নাই, লাঞ্চ কেইটাত কৰা? ব্ৰেকফাষ্ট যদি এঘাৰটাৰ পৰা?
লাঞ্চ মই তিনিটা-চাৰিটা, তেনেকে কৰোঁ। উম।
কিবা পঢ়ি আছা নেকি তুমি?
নাই-নাই, মই জ'ব কৰি আছোঁ।
অ'।
মই এয়াৰলাইনছ এভিয়েশনত কৰি আছোঁ।
বা, এয়াৰহোষ্টেছ হবা?
এয়াৰ হোষ্টেজ নহয়। আমি ইনষ্টিটিউটত কৰি আছোঁ, ইনষ্টিটিউট।
নহয় এইটোৱে। এয়াৰলাইনছৰ সেইটোয়ে ন', তোমাৰ কেবিন ক্ৰিও, তাৰপিছত তোমাৰ এইটোৱে দিয়ে ন'?
অ' প্লেচমেন্ট দিয়ে যে।
অ' প্লেচমেণ্ট সেটোৱে।
উম - উম।
অ' তোমালোকে মানে প্লেচমেণ্ট দিয়া?
আহ
আচ্ছা, কিবা জব ওলালে কবাচোন ভাল।
হ'ব দিয়ক কম। তোমাৰ কিমান বা এ'জ হৈছে?
মোৰ
উম
মোৰ এইজ টুৱেণ্টি ছিক্স
আচ্ছা আৰু হাইটটো কিমান হ'ব?
হাইট্ ফাইভ পইণ্ট ফাইভ।
উম। গ্ৰাউণ্ড ষ্টফৰ কাৰণেট্ৰাই কৰিব পৰা
উম।
উম
হাইটটোতো ঠিকে আছে মই জনামতে তাত হাইট কিমান লাগে
কিহত কেবিন কি গ্ৰ বা গ্ৰাউণ্ড ষ্টাফত তুমি যাবা নেকি?
অ গ্ৰাউণ্ড ষ্টাফ তুমি কৈছা ন গ্ৰাউণ্ড ষ্টাফ কাৰণে ট্ৰাই কৰিব পাৰা।
হেল্ল'।
যদি তোমাৰ ওৱান ফিফটি ফাইফ চেন্টিমিটাৰ হয়। তেতিয়াহলে কিমান হ'ব-
ফাইভৰ ওপৰতে হ'ব, ফাইভ পইণ্ট
ওৱান চিষ্টি সায়েছ তোমাৰ ওৱান ফিপ টি ফাইভৰ পৰা ওৱান ছেভেণ্টি চেণ্টিমিটাৰলৈকে হ'ব লাগিব।
এইটো ভিতৰতে আছে সাইত
উম তেতিয়া হ'লে অল অকে
কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগে।
উম।
এক্সপিৰিয়েঞ্চ নালাগে চাগে?
এক্সপিৰিয়েঞ্চ নালাগে। এক্সপিৰিয়েঞ্চ কিয় লাগিব আকৌ, এক্সপিৰিয়েঞ্চ যদি লাগিলে হয় তেতিয়াহলে আকৌচোন! যিবিলাক ইনষ্টিটিউট নোলালে হয়।
অই আজি কালি মানে কনচালটেঞ্চি কেইটা মানে জব অফাৰ কৰিবলৈ তোমাক এই মানে কিবা পেমেন্ট লয়।
উম পেমেন্টটো ল'বই ন সিহঁতৰে এটা এটা চবৰে বিজনেচ হয় ন তোমাক এটা জব দিব ত তোমাক- তোমাৰ পৰা তো কিবা এটা ল'ব, আজিকালি বিনা পইচাত জানো কিবা হয় কোৱা?
নহয় এইটো নহয় বাৰু
তেতিয়া হলে সেইটো লয় ৰেজিষ্ট্ৰচন ফিজ এটা লয়। ওৱান ইয়েৰ ভেলিডিটি থাকে ন তুমি এক বছৰৰ যিমান কেইটা জৱ চেইঞ্জ কৰিবা, ত নিজৰ ইচ্ছা, সিহতৰ মত তে দিব ন তোমাক আৰু পইচা দিব নালাগে এবাৰেজি দি দিব লাগে।
অ ফিফটি পাৰ্চেট নে ফৰ্টি পাৰ্চেট লয় যান নেকি ফাৰ্ষ চেলাৰী পৰা
অ আজিকালি এ গুৱাহাটী কেইটা অলপ বেছিকে লোৱা হৈছে ছিক্সটি চেভেন্টি মান লৈ আগতে তো ফটি, ফিফটি তেনেকে আছিলে আজি কালি চিকটি, চেবেনটি হৈ গৈছে।
ডাংগৰ চিটি-
উ একপ্ৰকাৰে ডাঙৰ চিতি নহয়।
ডাঙৰ চিটি, স্মাৰ্ট চিটি,
উম নকবা আৰু ইমান স্মাৰ্ট চিটি নকবা।
অলপ বৰষুণ দিলে বানপানী স্মাৰ্ট চিটি। তাৰপিছত আজি লাঞ্চ কি হ'ব?
আজি লাঞ্চ আৰু কি হ'ব? ৰুমে গলগে দুটি যোৱাৰ আগত তাই বনাই
তুমি ডিউটি নাই যোৱা
আজি মই ডিউটি যোৱা নাই আজি মোৰ ডিউটি অফ আছে আজি যে হেৰি আমতি যে সেইকাৰণে মানে অফ দিছে ঘৰ
অ ভালেই দেখোন
উম ভালে।
আমিতো লিভে নোপাও আ লিভ এপ্লাই কৰিব লাগে দিবৰ কাৰণে স্কুলৰ লিখিয়া হৈছে
অ এপ্লিকেশ্যন দিব লগা নিছিল
এপ্লিকেশ্যন দিবলগীয়া নিচিনা মেইল কৰিব লাগে
উম।
তাৰপিছত ঘৰত কোন কোন আছে?
মোৰ ঘৰত আছে মা দেউতাৰ আৰু দাদা
দাদা জব কৰি আছে নেকি?
উম।
হা?
জপ কৰি আছে।
আত্ছা কিহত জব কৰি আছ দাদা
দাদা টিচাৰ হয়।
টিচাৰ হয়। গভমেণ্ট নে প্ৰাইভেট
ভালেই দেখোনচোন
ভালে বেয়া
চিক্যৰড লাইফ
উ তাৰ লাইফটো তেনেকুৱা আৰু যাৰ কি কবা নিজৰ নিজৰ লাইফ চবে বনাইছে।
উম গভমেন্ট জবৰ কাৰণে ট্ৰাই কৰিব পাৰা দেখোন
কৰিব পাৰো কিন্তু কৰা নাই আৰু, এবাৰ চাগে এক্জাম চেগজাম দিম আৰু। এবাৰ একজামবিলাক দিব লাগিব
আহ ভাল দিব লাগে তেতিয়াই এক্সপিৰিয়েন্ঞ্চটো হ'ব এক্সাম দিলে
উম তুমি কোনটো বেগত কৰি আছা?
মই আই চি আই চি বেংকত হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'! হলো আই চি আই চি বেংকত জব কৰি আছো
অকে ক'ত কৰি আছা লোকেশচন টো ক'ত হয়
লোকেশ্যনটো উলুবাৰী হয়
উম ওলুবাৰীত
উম
তুমি ক'ত থাকা?
মই থাকো হেঙেৰাবাৰী
আচ্ছা অৰিজিনেল ঘৰ ইয়াতে নে
নহয় মোৰ অৰিজিনেল ঘৰ হ'ল মংগলদৈ
আচ্ছা। গ্ৰেজ গ্ৰেজুৱেছনটো কপ্লিট
হেল্ল'! হেল্ল'
হেল্ল'
গ্ৰেজুৱেচনটোতো কমপ্লিট তোমাৰ
উম উম গ্ৰেজুৱেচন কম্প্লিট এতিয়া
ষ্ট্ৰম কি
আৰ্টছ
ভালেই চোন
তোমাৰ কি কমাৰ্চ নেকি?
মোৰ কমাৰ্চ। ভালেই ইজি চাবজেক্ট যিকেইটাই স্কুলত পঢ়ি আহিছা এইকেইটাই চাবজেক্টেই পাবা আৰু
উম।
উম
ইয়াতে চাবজেক্ট কি আৰ্টচত এ এভিয়াচনৰ ইঞ্চিটোচত কিবা চাবজেক্তৰ লগত কথা নাই নহয় মুখ খনৰে কথা তোমাৰ লৰ লগত কথা হব ন কেনেকে তুমি কথা কব পাৰিবা কনভিন্স কৰিব পাৰিবা কেণ্ডিডেটক
উম তাকেহে। কিবা ভাল যব ওলালে কবাচোন
বিচনাত থাকি থাকি কৰিব পৰা
নাই নাই
তো
বিছনাত থাকি থাকি জক কেনেক
তুমি ছোঁন ব্লিলিংকিতত কৰিব পাৰা ডেলিভাৰী নহয় দেই এনেকুৱা
নাই হিটোত কেলে কৰিব যাম মই
তুমি কৈ আছা কিবা ভাল জব লাগিলে কবা অ চিনিয়ৰ এচিষ্টেন পোষ্ট খালী হৈ আছে কৰিব পাৰা
কৰিব পাৰো
হা- হা?
অ' বোলো তুমি বেংকতে কৰা দিয়া।
না, বেংকত আমনি লাগি গৈছে আৰু কৰি - কৰি। হেল্ল'? হেল্ল'? হেল্ল'? অ', কোৱা।
কোৱা। টোপনিহে লাগিছে।
কৈছোঁ যে, বেংকত কৰি - কৰি আমনি লাগি গৈছে। বেলেগত তো চাব লাগে। চব পিনে কৰিব লাগে ন'। অকল বেংক বুলি কথা নাই। কোৱা- কোৱালিফিকেশ্যনলৈ যদি বেলেগো ভাল পোৱা যাওঁক।
বেলেগো চাব লাগে ন'।
তাকে।
প্ৰেছাৰ থকা জ'ব মানে, ইমান মানে চ ভাল নালাগে। প্ৰেছাৰ থাকিলে এইটো তোমাৰ প্ৰেছাৰ যিমান থাকিব, ইমান তোমাৰ কাম বাঢ়িব। টেনশন